হে অ কোৱা।
অ কি কৰি আছা।
মই এ এতিয়া মই বজাৰলৈ ওলাই যাম বুলি ভাবি আছো বিশালত যাম ইমান গৰম দিছে। মানে বিশালত গ'লে অলপ ঠাণ্ডা এচিও পাম ন সেইকাৰণে।
এ তুমি বিশালত গ'লে তুমি ঠাণ্ডা পাবা এনেতো তুমি গৰমে পাবা লাষ্ট।
অ হয় ৰাস্তাতটো গৰমেই পাম আৰু কিবা কিবি ল'ব আছে মোৰ। কিবা কিবি কিনি বাৰু। এই তোমাৰ কাপোৰ চাপোৰ ল'ম বুলি ভাবিছো গৰমৰ কাৰণে কাপোৰ ঘৰত পিন্ধা কাপোৰ। এই টি চাৰ্ট লম আৰু হাপ পেন্ট ল'ম বুলি ভাবি আছো। আৰু এতিয়াতো তোমাৰ অ চেলো লাগিছে এতিয়া।
অ
উম হয় সেইকাৰণে তুমি যোৱানে বিশালত
অঁ বিশালত যাওঁ মই বিশাল বিশালতে মই কাপোৰ লওঁ
অ হয় নেকি অ তাকেই মই মানে তোমাৰ মাজে মাজে যাওঁ আৰু কেতিা এনেইতো মই ফেঞ্চি বজাৰৰ পৰা লওঁ গণেশগুৰিৰ পৰা লওঁ
অ মোৰ এই এইটো মই নাৰেংগীৰ পৰাই ললো নাৰেংগীতটো এটা বিশাল আছে।
অ অ হয় হয় সেইটোত কেনেকুৱা আছে তোমাৰ দাম
তাতেও ভালেই ভালেই দিয়ে কাপোৰ কেইটা বহুত ভাল আছে লেডিছৰ কেইটা তলত আছে। জেন্ছৰ ছেকেণ্ড ফ্ল'ৰ এণ্ড ওপৰত এক বস্তুকেইটা আছে।
হয় নেকি তাতে মই যোৱালে মই দেখা পাইছিলো কিন্তু যোৱা নাই মই তাতে এ মইতো তোমাৰ এই গ অ গণেশগুৰিৰে যাও মই
এই গণেশগুৰিতো চবে মানুহ চিনি পায় ন সেইকাৰণ তাতে বহুত ভিৰ
অ তাতে বহুত ভিৰ হয় কিন্তু উম উম ঠিকেই গ'লা তুমি বহুত ভিৰ উম ভিৰ হয় তাতে হ'লেও আৰু যা আৰু কি কৰো ন। তোমাৰ নাৰেংগী ফালেটো বহুত দূৰ হৈ যায় যে
এনে মন কৰিলে মোৰ যুদিঅ'টো গুচি যাও এই আমাৰ অ এই চন্দন চন্দন নগৰতে নতুন খুলিছে এটা জু
চাইজবোৰ কাপোৰৰ
তাতে অকণ প্ৰাইজ বোৰ দাম আছে তাতে মানে দাম আছে অকন
অ দাম আছে নেকি অ অ হয় মইও শুনা পাইছো অ তোমাৰ এই কেইদিনমান আগতে জুডিঅ'ত চেল লাগিছিলে ন এক তাৰিখে ন কেতিয়াবা লাগিছিলে
অ তাতে লাগিছিলে তাতে মানে অ তাতে মানে বস্ত তুমি কাপোৰ পাৰফিউমেন এড জোতা কেইটাই পাবা আৰু বেলেগ বস্তু নোপোৱা আৰু অ বেলেগ বস্তু নোপোৱা এহ এইবিলাক বস্তু নপোৱা মানে বিশালত তুমি পাব পাৰা বিশালত তুমি যেনেকৈ হৈ গ'ল খোৱা বস্তু হ'ল ৰাচন হ'ল আৰু কিবা কিনা বস্তু বস্তু হ'ল বাচন আৰু অ এইবিলাক বস্তু তুমি লব পাৰা
অ এইটোত নাপায় নেকি অ হয় নেকি আচ্ছা
তুমি কাপোৰে ল'ব পাৰা কাপোৰ আৰু জোতা আৰু এই তুমি পাৰফিউম
অ অ হয় নেকি অ আৰু বহুত দাম আছে চাগে ন দামটো বহুতেই আছে চাগে হাই
অ বহুত বহুত দাম মানে এতিয়া মানে এইটো এটা ক্লাছ চিকল হল হনো
অ আৰু অ হয় হয় আৰু এই তোমাৰ কাপোৰবোৰ ষ্টেণ্ডাৰ্ড থাকে ন অলপ
তাত অকণমান ষ্টেণ্ডাৰ্ড থাকে আৰু বিশাল মাৰ্কেট এটা হৈ গ'ল বিশাল মাৰ্কেট এটা হৈ গ'ল এটা পাব্লিক মানে এটা হৈ গ'ল চুপাৰ মাৰ্কেট
আহ নিচ্চহ উম চবেই যায় তাতেতো গৰীব মানুহও যাব পাৰি আৰু তাত
অঁ তাতে মানে যাব পাৰি আৰু দামকেইটা মানে লিমিটত থাকে
উ লিমিটেড আছে সবেই যাব আজিকালি সবেই বিশালতে যায় বহুত মানুহ বিচালতে যায় উম উম হয় তোমাৰ উম উম এবাৰ মই এবাৰ গৈছিলো তেতিয়া চেলত মই মানে ঠাণ্ডা দিনত মোজা লৈ আনিছিলো মোজা তোমাৰ বহুত কমতে পাইছো মই। উম উম দহ টকা দহ টকাত পাইছো ন তোমাৰ যৰা যোৰা বহুত কমত পাইছিলো।
অ মই মানে মইও গৈছিলো এ বিশালত এতিয়া পাঁচ হাজাৰৰ মই শ্বপিং কৰিছোঁ
পাঁচ হাজাৰৰ শ্বপিং কৰি থ কিবা পাইছা চাগে
ফিল্টাৰ পাইছোঁ
হয় নেকি অ অ ভালেই চোন ন সেনেকুৱা মইতো কেতিয়া পা কৰা নাই এনেই কৰো আৰু কেতিয়াবা টুক টাক ঘৰৰত কিবা কিবি লও আৰু সেনেকুৱা অ আৰু মানে তোমাৰ বে বছি বেছি কৰিলে কিবা কিবি পায় ন সেইটোত অ তোমাৰ ডিচকাউন্টও হয় চাগে
অ হয় অ ডিচকাউন মানে কিবা তুমি ভাবি লোৱা তুমি এটা কাপোৰ ল'লা তাতে ফ্ৰ্ৰী থাকে এটা তুমি আৰু এটা ল'ব পাৰিবা
অ বাই ওৱান গেট ওৱান হয় যে আৰু কেতিয়াবা বাই টু গেট ওৱান সেনেকুৱাও হয়
অ সেইকাৰণে বিশাল বেছি ভাল লাগে মানুহকেইটাক
অ তুমি কি কাপোৰে লোৱা নে অকল আৰু আৰু কিবা কিবি ঘৰুৱা বস্তুও লোৱা
ন নহ ঘৰৰ বস্তুও লওঁ কাপোৰো লওঁ ঘৰৰ বস্তুও লওঁ
লোৱা ঘৰ বস্তু
যেনেকে হৈ গ'ল এই স্নেক্স হৈ গ'ল যেনেকে ঘৰৰ বিস্কুট এইবিলাক মেগী পাস্তা তাতে মানে গেট মানে এটা ফ্ৰী পায় ন তাতে ললে ভাল হয় মানে
উম আৰু তোমাৰ এই ঘৰৰ ৰাচন বোৰো তাৰে পৰা ল'ব পাৰি ন উম কমতেও বাই তোমাৰ তেল চল হ'ল হল দাই সেইবোৰ কমতে পায় আৰু কিবা কিবি এই পঢ়াৰ বাবে কঁপি চপিও লওঁহে তো পৰা মই কেতিয়াবা উম উম তইও কমতে পাই
মাৰ্কেট এনকে
উম উম হয় হয় ঠিকে কলা সেইটোতো মানে ভাল লাগে সেইটো
উম তেতিয়া তুমি ক'ত যাবা মানে ফেঞ্চি বজাৰ যাবা না এই গণেশ
মই এতিয়া তোমাৰ এই গনেশগুৰিয়ে যাম বুলি ভাবিছো। বিশাল মাৰ্কেটতে যাও বুলি ভাবিছো তাতে তোমাৰ গৰ তাৰে এই যে গৰমৰ কাৰণে
উম এটা মল খুলিছিলে চাগে তুমিও গৈছিলা নেকি এই ভি টু ভি টু মলটো এটা খুলিছিলে না
মল অ হয় বন্ধ হ'ল নেকি
বন্ধ হল এ চলা নে বেছি গণ অ গণেশগুৰি লাষ্টত ব্ৰিজত
অ অ হয় নেকি এইটো বন্ধ হ'ল অ মই য অ মইয়ো গৈছো তোমাৰ এবাৰ কিন্তু মই যোৱা নাই যে মই গমেই পোৱা নাই যে বন্ধ হ'ল বুলি।
বন্ধ হল মানে এতিয়া মানে অ নিউ মাৰ্কেট আছিল নেকি এইটো
অ অ আৰু তোমাৰ এটা আছে পল্টন বজাৰতো আছে ভি টু
অ
সেই তাতে গৈছিলো এবাৰ কিন্তু তোমাৰ এই সেইটোত গৈ না এই কিবা স্মাৰ্ট বাজাৰ বুলি সেইটোত গৈছিলানে
স্মাৰ্ট বজাৰ নাই যোৱা।
নাই যোৱা ন অ
নাই যোৱা নাই যোৱা
আজিকালি তো বহুত কিবা কিবি ওলাইছে, তোমাৰ এই চুপাৰ এটা চুপাৰ মাৰ্কেটৰ ফালে এটা আছে
আজিকালি মানে মানুহকেইটা বেছি নাযায় ক'তবা, চব অনলাইনে।
উম' উম' অহ অহ অনলাইনো কৰে, তুমি কৰা নে অনলাইন?
অহ' মই কৰোঁ, অনলাইন কৰোঁ।
অনলাইনত কিবা এনে ফ উম উম' ঘড়ী-চৰি কৰা নেকি, সেইটো কি কি এপৰ পৰা কৰা?
মই মিছো ইয়া ফ্লিপকাৰ্ট। উম' যেতিয়া চেল লাগিব, তেতিয়া কৰো মই। তেল লাগিলে ভাল লাগে মানে, কিবা প্ৰাইচটোও কম দিয়ে আৰু কিবা ফ্ৰী চ্ৰী দি দিয়ে বস্তু
উম উম উম হয় হয় সেনেকুৱা ভাল লাগে। অ আৰু তোমাৰ এই পূজাৰ টাইমতো আৰু কমতে পায় কিবা-কিবি।
কমত পায়, অঁ বহুত কমত পায়।
হয় তেতিয়া ল'ব লাগে পূজাৰ টাইমত ল'ব লাগে, বহুত কমতে পাই অনলাইনত আৰু এনে কেতিয়াবা তুমি এনে অনলাইনত কৰা কিবা ফ্ৰদ-শ্বৰ্দ হৈছে নেকি তোমাৰ লগত?
নাই নাই এনেকে হোৱা নাই।
অ হয় নেকি, মানে কেতিয়াবা এনেই কিবা বস্তু বেয়া বস্তু আহিছে এনেকুৱা হোৱা নাই ন।
অ এবাৰ আহিছিলে, মই এনে মোৰ বাই কৰ এটা লাইট অৰ্ডাৰ কৰিছিলো।
অ'
অ চাৰিটা লাইট কৰি অৰ্ডাৰ কৰিছিলো, ত তিনিটা ভাল ওলাল এটা বেয়া ওলাল।
অ অ হয় নেকি এনেকুৱা হৈ যায় কেতিয়াবা।
তেতিয়া ভাবিলো কি কৰো এতিয়া, এ হ'ব দে একো নহয়।
অ উম উম হয়, সেনে মই এই ৰিভিউটো তোমাৰে গম নাপায় ন, কেতিয়াবা বেয়াই আহি যায়। আৰু এটাই ভাল যে তোমাৰ অনলাইন যে ৰিৰ্তান কৰিব পাৰি যে, আৰু ৰিফান্দো হয় যায়
অহ এ এইটো চিষ্টেমটো ভাল কৰিছিল। আগত নাছিল এইটো। আগত নাছিল অহ' কি কৰি আছা কাম কৰি আছা নেকি তুমি?
অহ কামো কৰি আছো এতিয়া যামেই এতিয়া। উলাই ৰেডি হৈ কিনে তাকে ভাবি আছো, মানে অনলাইনত এতিয়া অনলাইনত মানে কিবা অৰ্ডাৰ কৰিলে বহুত অলপ টাইমো লাগে ন, সেইকাৰণে।
মই কাপোৰ চাপোৰ বেছি অৰ্ডাৰ নকৰো অনলাইনত। মানে বেছি চাইজত নাহে আৰু আৰু কিবা বেলেগ টাইপৰ কাপোৰ আহি যায়।
অহ অহ হয় ঠিকে কলা সেইটো, উম আৰু কমত হয় কমত হ'লেও মানে তোমাৰ কাপোৰ কোৱালিটি ভাল নাথাকে।
অ'হ
কাপোৰৰ কোৱালিটি একদম কেনেকুৱা থাকে, আৰু কেতিয়াবা বেলেগে কাপোৰ আহি যায়, মোৰ মোৰ লগত এনেকুৱা মানে হৈছে আৰু দুবাৰ, তিনিবাৰ মান। মই যি কাপোৰ অৰ্ডাৰ কৰো সেইটো নাহে নহয়, বেলেগ কাপোৰ আহি যায় কেতিয়াবা কালাৰ চেঞজ আহি যায়, সেনেকুৱা- কোৱা হয়, কি কালাৰ অৰ্ডাৰ কৰো বেলেগ কালাৰ আহি যায়, কেতিয়াবা চাইজে নহয় হয়নে, আৰু কেতিয়াবা বেলেগে আহি যায় কাপোৰ। কাপোৰ মানে যি অৰ্ডাৰ কৰে সেইটো নাহে, বেলেগ কাপোৰ আহি
অহ এইটোয়ে মোক বহুত বেয়া লাগে, মানে এবাৰ হৈছিলে মোৰ মই মানে চা অৰ্ডাৰ কৰিছিলোঁ, অহ মানে উম এটা ফৰ্মেল চাৰ্ট অৰ্ডাৰ কৰিছিলোঁ। বগা, এই বহুত মানে কাপোৰটোৱে বেয়া আছিল মানে।
অহ হয় নেকি। অ'হ সেনেকুৱা হয় মানে বহুত, উম' অনলাইনত হয় বেয়া বেয়া- অহ হয় নেকি এনেকুৱা, অ তোমাৰ অনলাইনৰ পৰা মানে
উ
ইলেক্ট্ৰনিক বস্তুবোৰ ল'ব পাৰি হা কিন্তু সেইবোৰো ভালকে চাব লাগে এমেজনৰ পৰা ল'ব লাগে হে লাগে সেইবোৰ
তাতে-তাতে তোমাৰ এটা বটিং থাকে চাবা তুমি তাতে তলত যিমান বৰ্টিং থাকে এইবিলাক বস্তু তুমি ল'ব পাৰা অহ যাৰ বটিংটো কম উম যাৰ ব'টিংটো কম থাকে তাৰ বস্তুটো ল'ব কাপোৰ নোৱাৰা এইটো মানে বেয়া থাকে ক'ব গ'লে উম বেছি মানুহকেইটা এইবিলাক নটিচ নকৰে হা অহ সেইকাৰণে তাৰ মানুহকেইটা লচ খাই যায়
উম কিন্তু মই এমেজন বস্তু ভালে পাইছো মোৰ ভাইটিৰ কাৰণে এটা মোবাইল অৰ্ডাৰ কৰিছিলো এমেজনৰ পৰা সেইটোতো ভালে আছে এতিয়াও চলি আছে
এমেজন মানে এটা তুমি এমেজন মানে বহুত এতিয়া ডাঙৰ কোম্পানী হ'ল ভালে
উম উম, হল হয় হয় ঠিকে ক'লা এইটোতো বহুত ডাঙৰ কোম্পনীয়ে হৈছে এতিয়া আৰু তোমাৰ উম উম উম কিন্তু অলপ দাম থাকে
দামটো থাকিব ভাল বস্তু দিয়ে না দামটো থাকিব তোমাক ঘৰত আহি পিনি পাৰচেল গৈ দিয়ে ন এমেজনৰ চবচে চবচে জাদা চেল হয় তোমাৰ দূৰ্গা পূজা আৰু দিৱালী
অহ অহ দুৰ্গা পূজা, দিৱালী অফাৰ চলে তোমাৰ মোবাইলৰ অফাৰ চলে
অফাৰ চলে আৰু তোমাৰ তাতে বহুত চেলো হয় এমেজনত উম
উম ঠিক আছে দিয়া ভাল লাগিল কথা পাতি দিয়া ৰাখো উম